হাল্ল'।
হেল্ল'।
অ'
অ', কি কৰি আছা?। অ', শুনি আছো।
কি কৰিম আৰু এনেই মূৰতটো ফনিয়াই আছো, বৰকে খোজাই আছে যে এই তাকে মূৰটো ফনিয়াই আছিলো, তুমি কি কৰি আছা?। অ', উকণী হৈছে চাগে।
অ', এনেই আছো দিয়া কি কৰিম আৰু।
অ', অ', অ' খোৱা-বোৱা কৰিল
উম, ভাত খালো, খালো খালো ভাত খালো।
অ', আমি খোৱা বোৱা কৰাই নাই, খোৱা বোৱা কৰোতে কৰোতে
তুমি খালা?
দেৰি হব যে, নাই নাই আমাৰ খোৱা বোৱা কৰোতে দেৰি হয় বহুত দেৰি হয়। এঘাৰতা বাজি যায়। মানে আব্বা আৰু আম্মা ঘৰত নাথা কে যে সিহঁতে নিউজ চাবলৈ যায়, সে তাকে আমাৰ খোৱা বোৱা কৰোতে অলপ দেৰি হয় আৰু, ছোৱালীজনীয়ে খাই বৈ এতিয়া শুই আছে। মই এনেই মূৰ তোকে ফনিয়াই আছো কিনো কৰিম আৰু বোলো ভাবি ভাবি মূৰটোকে ফনিয়াই আছো।
উম, তোমাৰ হাজবেণ্ড?
হাজবেণ্ডে কি কৰিব, হাজবেণ্ডে মোবাইল চাই আছে। ভাত খাম বুলি কৈছে, এতিয়া মই ভাত বাঢ়িয়ে দিয়া নাই, মই মোৰ ফণিয়াই আছো।
উম। চব্জি কি বনালা?
চ চব্জি কি বনালো মানে চব্জি মই মাছ ফ্ৰাই কৰিলো তাৰ পিছত মাছটো মানে অলপ ঢিলা যে মাছটো সেইকাৰণে ফ্ৰাই কৰি কিনে ৰাখি থৈ দিছো। তৰকাৰী পাচলিৰ লগত একো হৰ লগতে দিয়া নাই, আৰু দানি দালি বনাই দিলো। ঘুগুনি বনাই দিলো। লগতে ছোৱালীজনীয়ে খাব নোৱাৰে যে মাছ, তাই কাৰণে কণী আমলেট বনাই দিলোঁ, সেয়াই আৰু। তুমি কিহ'ৰ চব্জি বনালা?
মই এইয়া ক'লোৱে তোমাক ব্ৰইলাৰ মাংস বনাইছিলো দালি।
অ' অ'।
তাকে বনালো, খালো।
অ'।
ল'ৰাটো মানে টোপনি ধৰিছে বোলে।
অ' অ'।
সেইয়া সোন
অ' তোমাৰ হেৰি নহয়
উম।
তোমাৰ বোলো হাজবেণ্ড নাই যে তোমাৰ এ বজাৰ ঘাট কৰা অসুবিধা নহয় নে?
নহয়।
এইবিলাক ব্ৰইলাৰ মাংস চাংস বিলাক কোনে আনি দিয়ে?
হে মামাহঁতে দিয়ে খৰচ পাতি চব।
অ' অ', তোমাৰ মামা আছে নেকি?
আছে।
অ' কেইজন মামা তোমাৰ?
মামা এজনে।
অ' মামা এজনেই, অ' মামা তল মামা হ'তৰ ঘৰত কোন কোন আছে?
মামাহঁতৰ ঘৰত মামা, মামী আৰু মামাহঁতৰ ল'ৰা এজন আছে।
অ' অ' সৰু সৰু ফেমিলি মেম্বাৰ দেই। ভালেই বাৰু। অঁ' সেই তাকে এনেকুৱাই ভাল, বেছি হলেওঁ বেয়া ন। এতিয়া এজনেই মামা কাৰণে তুমি এতিয়া কিমান মৰম পাই আছা। অধিক হলে ইটোৰ পৰা অলপ সিটোৰ পৰা অলপ ইটোৰ কথা সিটোৰ কথা শুনিবলগীয়া হয়। হয় নে নহয়?
উম হয়।
বাকি এনেই তুমি ভালে আছা নহয়?
অ' ভালে আছো দিয়ক।
অ' অ' আৰু এনে খেল ধেমালি হৈছে নে নাই তোমালোক হেই পিনে?
খেল ধেমালিতো হৈয়ে থাকে। বাৰু এতিয়া হৈয়ে আছে ভলীবল খেলি আছে ৰিৰ্জাৰভত। ৰাতি এঘাৰটা মান বজালে খেলিয়ে থাকে।
অ' অ' ৰাতি বহুত দেৰিলৈ থাকে ন।
উম
আমাৰ ইয়াত আকৌ হেৰি হব নাইট কাবাদী হব তাৰপিছত এতিয়া আকৌ ডিষ্ট্ৰিক্ প্লেয়াৰ বিলাকৰ ভিতৰত ফুটবল খেল পাতিছে নেকি এ ফিল্ড বিলাক মানে চাফা চাফা কৰি আছে বন বিলাক দীঘল দীঘল কে যে সেইবিলাক বন বিলাক মেচিনৰ দ্বাৰা কাটিছে। ফিল্ড খন মুকলাইছে এ তাকে আমাৰ ইয়াত খেল হব যে। সেই সিহঁৰে কালি অ অ শুনিবলৈ পাইছো তো এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো গ'ম নোপাওঁ আৰু।
নাই দেৰি আছে হোৱা, কৈছে।
অ অ দেৰি আছে ন।
দেৰি আছে তথাপিও দুইমাহ বুলি কৈছে আৰু দুই মাহৰ পিছত হ'ব নাইট খেল-
অ আম আমাৰ ইয়াত দুই মান নহয়। আমাৰ ইয়াত আজি ৰাতিপুৱা বন কাটি আছিলে নহয়। আজি আবেলি টাইমৰ পৰা। খেল আৰম্ভ হোৱাৰ কথা আছিলে এতিয়া খেল আৰম্ভ নহ'ল চাগে গম নেপাও মই মই মানে হয়। দুপৰীয়া মানে গৰু চাবলৈ গৈছিলো যে। গৰু, চাবলৈ যাওঁতে মানে মই দেখিছো বন বিলাক এয়া কাটি আছে মেচিনৰ দ্বাৰা। তাকে বোলো সুধিলো বোলো। দাদা এই বন বিলাক যে কাটিছে কিয় কাটিছে। কৈছে কি ইয়াত খেল হব তাৰ পিছত আৰু অলপ দেৰিকৈ মই গ'লো যে গৰু চাবলে মামা এজনে কৈ আছে কৈছে আজি হেনো। দুটা বজাৰ পৰা খেল আৰম্ভহে আছে অ গমেই নাপাওঁ বোল এইকন জেগাতে থাকি খেল যে আৰম্ভ হবই মই আজিহে শুনিছো। কৈছ অ তুমি কোন ঠাইত থাকা নু কৈছে যে ইয়াতে খেল হব তুমি গম নোপোৱা। অ মোৰ মামা মই নেজানো নহয় আমাৰ ওচৰৰে মামা আৰু দেই
উম
বাকী এনে তোমাৰ পঢ়া শুনা কিমানলৈ আছে।
ক্লাছ টেনলৈ পঢ়িলো মেট্ৰিক দিলো মেট্ৰিক, ইমান ভাল নহল আৰু
অ এইটো ভাল বেয়া থাকেই দিয়াচোন সকলোৰে মই আকৌ নত নতুন জব এটাত সোমাইছো বুজিছা এইয়া কাপোৰ ববলৈ শিকা। তাতে মানে আমাৰ এক্জাম আছিলে তেৰ তাৰিখে এক্জামত। আমাক মাতিছে নটা বজাতে এক্জাম আমাৰ শেষ হৈছে চাৰে চাৰি বজাত দিনটো নাখা- খাই নবৈ লঘোণে ভোষণে পিয়াহে বুজিচানে তাতে বহীয়ে আছো। তো বহিয়ে আছো গা মোৰ লেলাই গৈছে তাৰমানে আ আৰু কি কম। পিছত সন্ধিয়া অহা টাইমত মানে এখন এখন পৰঠা দিছে পৰঠাখন খাই লৈ গাত ত মোৰ এনেকুৱা লেলাইছে নহয়। খোজকাঢ়ি আহিব মনযোৱা নাই তাৰ পৰা জেগাও বহুত দূৰ পিছে। দচ টকা ভড়া তাৰ পৰা আমাৰ ইয়ালে চেণ্টাৰৰ পৰা আমাৰ ঘৰলে আৰু। দচ টকা ভাড়া। তাৰ পিছত আহিছো যে একদম ঘৰত কাম বন কৰিবলৈ মন যোৱা নাই। ছোৱালীজনীয়ে মা মাকে মাতি আছে যে মোক ভাত দে ভাত দে আৰু কি হয় জানা সন্ধিয়া টাইম হলে বৰষুণ বিলাক আহে বৰষুণ অহাৰ লগে লগে। কাৰেণ্টটো নেথাকে নেথাকাৰ লগে লগে ভাত তৰকাৰি বনাব কাৰণে নোৱাও। সেইপিনে ছো ছোৱালীজনী হৈছে সৰু তাইৰ টোপনি ধৰে তাই কয় আম্মা মোক ভাত দিয়া ভাত দিয়া মই এতিয়া ভাতেই বনাব নেপাওঁ গাটোহে লেলাই আছে ভাতে বনাম নে। তাইকে চাম নে তাইক পঢ়াম হে নে। গৰু ছাগলীহে বান্ধিম নে এ এ মানে আৰু মোৰ গা একদম অৱস্থা নাই দে। ‌আৰু শান্তি নাই। এনেকুৱা বেয়া লাগি আছে জানা। অহ বৰষুণ। পৰিছে অহ বৰষুণ পৰিছে সন্ধিয়া টাইমতে বৰষুণ আহে। এনেই ৰাতিপুৱা টাইমত বৰষুণ নাহে তোমাৰলোকৰ পিনে পৰা নাই বৰষুণ।
নাই আমাৰ পিনে বৰষুণেই নাই
অহ নাই নাই আমাৰ পিনে আকৌ এতিয়া ৰাতিলে বৰষুণ আহে হে নেকি। তাৰ গেৰান্তি নাই মানে সন্ধিয়া অলপ টোপ টোপকৈ পৰিছিলে।
উ
এতিয়া বৰ্তমান বৰষুণ নাই আৰু। আকাশত কিন্তু তৰাবলো নাই চাবলৈ গলে এটাও তৰা বোল নাই এতিয়া দেৰিকৈ আহে নেকি বৰষুণ জাক। গম নেপাওঁ বিচনা উঠাৰ লগে লগে আৰু টোপনি আহিয়ে যায় হয় নে নহয়। বৰষুণ আহিছে নে কিবা আহিছে নে গম কৰি নেপাওঁ দিনতো বহুত কষ্ট হয় বহুত পৰিশ্ৰম কৰিব লাগে। গৰুৰ লগত ছাগলীৰ লগত এই মুৰ্গী বিলাকৰ লগত। ল'ৰা ছোৱালীৰ লগত ঘৰৰ শাহু শহুৰ লগতে হাজবেণ্ড জানাই নহয় আৰু সংসাৰৰ কথা।
কৰিতো লাগিবই ন।
উম হয়। অহ সেই তাকে কৰিবতো লাগিবই আছো যিহেতু কৰিব লাগিবই। আৰু কৰিছো কাৰণে দেহাতো কিজানি সুস্থ হৈ আছে। দুবেলা দুমুঠি সুখে খাবলৈ পাইছো হয়।
উম
নকৰিলেনো কোনেনো দিব আজিকালি কোনে কাৰ খবৰ লয় কোনেও কাৰো খবৰে নলয় হয় নহয়।
উম উম।
সেইটো কাৰণে বোলো নিজে পৰিশ্ৰম কৰি নিজে খোৱা দিন আহি গলে আনৰ ওপৰত ভৰখা। কৰি থাকিবলৈ নোৱাই চোৱা এতিয়া আব্বা হৈছে বেমাৰী মানুহ আব্বা হৈছে কিডনী তাৰবুল লগতে আম্মাৰো অপাৰচন কৰা মানুহ হয় মানে আম্মায়েও সেনেকে কাম কৰিব নোৱাৰে লগতে আব্বায়ো তেনেকেই কাম কৰিব নোৱাৰে কষ্ট কৰিব নোৱাৰে আও মানে মই আব্বাক যিখিনি পাও সহায় সাৰথি কৰো আৰু গৰুৰ পৰা ছাগলীৰ পৰা বা অন্যান্য কাম কাজক পৰা মই আব্বাক সহায় সাৰতি কৰো তাৰমানে মানুহজন নাথাকে ঘৰত তেখেতে কামত যায়গৈ কামত যোৱাৰ লগে লগে এতিয়াতো আব্বাহ সাহথি হৈ কোনোবা এজন থাকিব লাগি ব না মই মানে আগবাঢ়ি যাওঁ আও পাৰাই নৰাই এই দেহা লৈয়ে আৰু বুজা নাই
অ
বাকী এনে তোমাৰ আকৌ খোৱা বোৱা হ'ল নহয় মা ক'ত লৈ গ'ল
মা শুই আছে ল'ৰাটো টোপনি গৈছে যে লগত থাকিব লাগে ফুৰি উম ভাত খালে
ল'ৰাজনে টোপুনি গ'ল বগা ভাত খালে নে নাই
উম ভাত খালে শুই কেনে টোপনি গৈছে এটা লগত থাকিব লাগে তেতিয়াহে টোপনি যায়নে নাযায় সেই মানে মাৰ লগতে শুই আছে আৰু
অ অ অ অ তোমালোকে জিঅ'টেক কৰিছিলা নে ঘৰৰ যে জিঅ' টেক কৰিছিলে সেয়া জিঅ' টেক কৰিছিলানে
অ জিঅ টেক কৰিছো এতিয়া কি হয় সেইটোহে গম নাপাও
অ জিঅ টেক কৰাৰ পৰা কেইবামান অন্যান্য অফিচাৰে হওক বা তোমা লোক অন্যান্য মানুহ বিলাকে হওক কেইবামান আহিছে তোমালোকৰ ঘৰত খবৰ লবলে
নাই জিঅ টেক জিঅ টেক কৰোতোই আহিছিলে তাৰ পিছৰ পৰা অহা নাই একবাৰেই আহিছে আৰু
নাই কৰা অ আমাৰো আমাৰো মানে এদিনে হৈছে কিন্তু আমাৰ ইয়াতে যে এয়া পংগু ল'ৰা এজন আছে মানে মোৰ জাজনীৰ পুতেক আৰু সিহঁতৰ ঘৰত আমাৰ সৈতে একেলগে এবাৰে কৰিছিলে জিঅ টেক মানে এবাৰেই ফটো লৈছিলে আমাৰ লগত যেতিয়া লৈছিলে সিহঁতেও এবাৰেই লৈছিলে কিন্তু এতিয়া সিহঁতৰ অলৰেডি ঘৰ পইচা সোমালেই নেকি আকৌ কালি যোৱাকালি মানে মানুহ আহিছিলে অফিচৰ পৰা আহিলৈ তাক কে সেয়া সিহঁতৰ ফটো চটো মাৰি লৈ গল ল'ৰাটোও ফটো মাৰি লৈ গল মাকও ফটো মাৰি লৈ গ'ল লৰাটোৰ মাকক আধাৰ কাৰ্ড দি কিনে অ কোৱা কোৱা
হ'ব দিয়া মই পিছতকে কথা পাতিম বাৰু এতিয়ালে ৰাখো
অ হ'ব দিয়া হ'ব দিয়ক পিছত
অ অ হ'ব দিয়ক